হেল্ল'।
অ'হ, শুনিছ? কি কৰি আছ? মই বহি আছো।
বহিয়ে আছিলো। বোলো তাকে কথাকে পাত
অ', এয়া হেৰি কৰিবলে। কাম-বন কৰি লৈ পেলাই, চাহ-তাহ খাই এয়া বহি আছোঁ ভাত বনালি?
নাই, বনামহে। মাছ আনিছে, তাকে এতিয়া কি দি বনাও, তাকে ভাবি আছোঁ মই।
অ', আমাৰ মাছ আনা নাই যেনিবা।
অ'
কালি মাংস অলপ আনিছিলোঁ, তাকে
অ' তাকে। আমাৰো মাংস আছিলে। কালি মাংস খিনি আছে এতিয়া সেইখিনি। খাই নে নাখাই? পেলাই দিব লাগিব। কালি আনিছিল লোকেল মুৰ্গী।
অ', আমাৰ খাচী মাংস অকণ আনিলোঁ কালি।
অ'
তাৰ পিছত, এয়া বনাই পেলাই খালোঁ। আৰু অকণমান আছে এতিয়া, হা?
আছে যদি হৈয়ে যাব
উম হয় যাব তাকে খাম ভাত কেইটামান বনামা আৰু অকণমান দেৰিকে
অ অ আজৰিয়া দে মোৰ হে দুবাৰ তিনিবাৰ আকিম হে বনাই থাকিব লাগে এতিয়া কিবা কিনি থাকোতে আকৌ আনিবই ন বনালে নহয়
উম হেৰি বৰদোৱালৈ গৈছ নেকি বৰদোৱাত গৈছ নে চাবলৈ
উ আগতেই যোৱাই এতিয়া নতুন কে যে বনাই আছে
আহ অ চাবলৈ যাবিচোন নকে বত ধুনীয়া লাগে ইমান ধুনীয়াকে বনাই আছে নহয়
অ অ দেখি আছো ফটোত অ গৈছিলি নে
অ মই সেনাহান গৈছিলো তাৰপা সেই ভকত এজনে ভাল লাগেছে ে বৰ ধুনীয়া চাবৰ কাৰণে তাতে ভাত পানী বনাই খাত আলো আৰু খাই লৈবেলাই চালো চাই চাই ভকত জনে কৈছে মানে অ আমাৰ হেৰি এ গঙা পলত লৈ গৈছে। ল যা পেলাক গঙা আকাশীং গংগা কেনেকে নামিলে ধৰি লওক কেনেকে শংকৰদেৱে নমায় আনিলে সেয়া কথা কৈ আছে শংকৰদৱে বোলে যেতিয়া শিষসোপাৰ লগত আছিলে নহয় ঠাকতে বোলে পানীৰ অভাৱ আছিলে তেতিয়া এটাহে পোৱা।
আচ্ছা পানীৰ অভাৱ আছিলে আকৌ, হয় আকৌ। আ
অকল ঢেৰ আছিলে গা ধুবা কৰিব অসুবিধা হয় তাৰপিছত আৰু ভকত, ভকতসকলে মানে তে আ কলে আখনোন দেৱক প্ৰভু আমি এতিয়া গা পা ধুবৰ কাৰণে অসুবিধা হয় পানীৰ কাৰণে এটাহে খোৱা দিগদাৰ হয়। তেতিয়া বওৰাত এে মাছ ৰাতি মানে এে বহুত ধ্যানত বহি আছে বোলে। অ ধ্যানত বহি আছে ভগৱানৰ ওচৰত ধ্যান কৰি পেলাই, তেওঁৱে ভগৱান, তেওঁ ভগৱানক মানে ন
নাই অঁ তেওঁতকো আৰু কোনোবা ওপৰত আছে বুলি ভাব ব য এইে ডাঙৰ কথা মানে, মানুহে নিজকে, অঁ ভাবিব লাগে, মই চব, মোৰ তাত চব গুণ জ্ঞান আছে কিন্তু মোতকৈ যে ওপৰত কোনোবা আছে অঁ-অঁ, তাত
তেনেকে অ তই পইচা কমে হেৰি কৰি আছে, এত পইচা কৰি আছে ৰাতি তো মানে তাৰ পিছত, ইয়াত পানী পঢ়ি একেবাৰে শুলে আৰু। শুতে বোলে তাৰপিছত মধ্য ৰাতি, মাজ ৰাতি বোলে, একে এনেকুৱা এটা শব্দ হৈছে নহয় তাই‌ খৰখৰাব হয় বোলে সেই আকাশী গংগা খান নামি আহিছে। তে তেওঁ কৈছে, তাৰে ছতা মানুহ এ হেৰি, এয়া ভক্তসকল উঠিলে উঠি পেলাই, কৈছে প্ৰভু, ৰাতি ইমান ডাঙৰ শব্দ এটা শুনিছো, কি হ'ল? একে কপি গছেগৈ ভূমি কম্প নিচিনা তাৰপিছত আৰু হেৰিয়ে, এ শংকৰদেৱে বোলে লৈ গৈছে তালৈকে, নিপেলাই কছে অ', লৈ গৈছে, গৈ বিলাক কৈছে তোমালোক এ এতিয়া কৈছে এয়া হেৰি নামি আহিছে ইয়াতে বোলে হেৰি গা ধুবাআৰু এয়া হেৰি আ
অ', আকাশীগংগা অ', নামি আহি গৈচে উম, তাকে তোন ভগৱানৰ হেৰিয়ত যে ইমান হেৰি শক্তি আছে ধ্যান-ধ্যান কৰিলে, সেইটো কিন্তু প্ৰমাণিত দেই, বহুত মানে আজিকালি সাধু শন্ত অ' ওলাইছে যে সাধু বিলাক সিহঁতে কৈ থাকে কে নহয় ইমান মানে ধ্যান কৰিব লাগে, এনেকে কৰিব লাগে, আহে এই এইটো কিন্তু সঁচা কথা কিন্তু আমাৰ শংকৰদেৱে কৰি কৰি গৈছে তাৰ পিছত কোনো ওলোৱাই নাই গম পালি নে? বেলেগত কিন্তু বহুত সাধু-শন্ত আছে, ইটো পিছত ইটো সিটো পিছত সিজন মা খাই আছে মানে, ইজনৰ পিছত সিজন সাধু, আমাৰ ইয়াত শংকৰদেৱ ওলাই যোৱা পিছত তাৰ পৰা আৰু কোনোবা এনেকে মানে তেওঁক ভালকে ধ্যান কৰা বা তেনেকুৱা আৰু ওলাই গৈ থাকিব লাগিছিল
গৈয়ে থাকিব লাগিছিল অহ, তেতিয়া নাই নহয় তাৰ পিছতে, সেই আকাশী গংগা খন য'ত আছে হা য'ত আছে তাত বোলে হেৰি ডাঙৰ বৰগছ এজোপা আছিলে, বটগছ এজোপা
অহ বটগছ এজোপা দেখি
তাত যেতিয়া, নহয় এতিয়া নাইকিয়া হ'ল। এই আকাশী গংগা খনৰ মাজত, বটগছজোপা ওহ হেৰি হৈ গ'ল নহয় যেতিয়া আকাশী গংগা নামি আহিলে বট গছজোপা তললৈ সোমাই গ'ল। সোমাই যোৱাতে সেই বট গছ ডালৰ নামে অনুসৰণ কৰি সেই ঠাইডোখৰ বোলে বৰদোৱা দিয়া হ'ল।
আচ্ছা, বটগছ বৰদোৱা অহ বৰদোৱা সেইকাৰণেই দিয়া হ'ল মানে অহ
তাত থাকে যে ভকত ভকতজন ভকত থাকে নহয় তাত পালি পালি থাকা তেওঁ হা
অহ তেতিয়াহ'লে আগতে কি নাম আছিলে বৰদোৱা নাম নাথাকোতে?
বৰদোৱা নাম নাথাকোতে বেলেগ আছিল চাগে সেয়া
বেলেক কিবা‌ নাম আছিল চাগঐ বটগছজোপা বৰদোৱা, উহো
উম বটগছডাল, অহ ভগৱানে দোৱা কৰি পেলাই আকাশী গংগা নমাই অনাৰ কাৰণে বটগছডালো থকাৰ কাৰণে বৰদোৱাৰ হৈ গ'লগৈ।
হয়দে সেইটোৱে নাম দিলে আগতে কিবা বেলেগ নাম আছে আছিল কিজানি জেগাকনৰ, তাৰ পা এতিয়া সেইকাৰণে সেইটো নাম দি দিলে আৰু দোৱা উহ মানে বহুত কৰিছে আৰু সঁচাকে দেই শংকৰদেৱ এনে হয় হেৰিএটেটো জন্ম হৈছিল জানো বৰদোৱাত
বৰ দাদা জন্ম
ত পিনে কিয় কয় বৰপেটা
পুখুৰীত শিল হেৰিক অ সেইডোখাত হেৰিদখতে ন অ সেইডোখতে জন্ম হৈছেঢ় ছিলে এ পতেজি বই দে বৰপেটাত তেওঁ সোত নাম প্ৰসংগহে কৰিছিলে গৈ
ৰ সত্ৰ বুলি পাতি থৈছিলে বৰ
উ বৰদোৱাত অ বৰদোৱাত হে গৈ পেলা নাম কীৰ্তন কৰিছেগৈ মানুহক সেয়া হেৰি দিছে গ এনেকে নাম গাবি ন নাম নামেহে উধাক কৰিব তেনেকৈ তাৰপিছত মাধৱদেৱ ো হেৰি আছিলে ন শুই আছিলে পূজা পাতল কৰে তেতিয়া মাধৱদেৱ উম মাধৱদেৱে নহয় পিছতহে িছ মানে ধৱদেৱে আগতে সেয়া পূজা পাতল বলি বিধান দি আছিল তো
অ
তাৰ পিছত শংকৰদেৱেহে বুজালে ন বলি দিলে কাম নহব নামেহে উদ্ধাৰ কৰিব তেনেকে উম তেনেকে সে বল টো মানে মাধৱদেৱৰ পৰা আঁতৰাই পেলাইহে মাধৱ য় বান্ধৱে লগ হ'ল এনে শংকৰদেৱ অসুই আছিল আৰু ক'বাত জীৱ জন্তুক বলি দি ফুৰে পূজা পাতল কৰি ফুৰে
মাধৱ দেৱ অ
অ মাধৱদেৱ তেনেকুৱা আছিলে অ তাৰপিছত শং ৱ লগ হৈহে নাম কীৰ্তন কৰিছা
সেইটোয়টো আমি যেনেক এনেকুৱা মানুহৰ লগ হওঁ নহয় আমাৰ স্বভাৱ চৰিত্ৰ মানে তেনেকুৱাই বনি যায় সেইকাৰণে মানে মানুহে সদায় আমিও মানে ভাল মানুহৰ লগ হ'ব লাগে যোনে মানে ভাল ভাল কথা কয় ভক্তিময় কথা কয় জ্ঞানীৰ কথা কয় বেলেগৰ সমালোচনা নকৰে বেলেগো ভাল ভাল কথা কয় এনেকুৱা মানুহে লগ হ'ব লাগে
অ তেনেকুৱা মানুহৰ লগ হ'ব লাগে এতিয়া ল'ৰা ছোৱালী সবাক তাকে বুজাবা লাগে আৱ ন বেয়া সংগ ললে বেয়া হয় ভাল সংগ ললে ভাল হ'ব হ'ব যেনেকে মদাহি এটা লগত থাকি থাকিলে মদ খোৱা হ'ব ভাল এটা মানুহৰ লগত থাকিলে ভাল
থাকিলে ভাল হ'ব সেইটোৱে তুন অ বেয়া টো ভাল হৈ যায়গৈ মানে মানে তেতিয়া ভাল মানে দুজন যদি আছে তাইৰ লগত যদি এ টা বিগৰি গৈছে এটা ভাল যদি থাকে সেই দুটাই মানে বেয়াটো ভাল হ'ব
অ ভাল হৈ যায় গৈ তাৰপিছত শংকৰদেৱ সেয়া গৈ গৈ উম গৈ গৈ ৱা মধুপুৰতহে হেৰি হৈছে গৈ মধুপুৰত য'ত মানে ধুক ঢুকাইছিলে হয় যোন যোনডোখৰ ঠাই ধু ঢুকাইছে তাতো ডাঙৰ মন্দিৰ নহয় মধুপুৰত
অ মধুপুৰ মধুকুল অ অ
ব তাত হেয়া ম‌আ যোন দখ ঠাইত মানে দেহ ত্যাগ কৰিছে আৱ
অ অ অ
ডাঙৰকে মন্দিৰ বনাই থৈ দিছে
অ বনাব আকৌ ইমান এজন ডাঙৰ মানে উম হেৰি মহাপুৰুষ আছিলে শংকৰদেৱ সেইজন যদি ন বনাবই লাগিব ডাঙৰ মন্দিৰ মন্দিৰ টোত ডাঙৰ হেৰি বিলাক উম ভালেই কৰিছে
মই গৈ চাই আহিছোঁ গৈ ন তাত তাত মধুপুৰত
অ তই গ'লি তাতোও গ'লি
অ চাৰি পাঁচ দিন মান লাগিছিলে এটা গৈ পালে যাওঁতে
চাৰি পাঁচদিন লাগিছে যাওঁতে
অ নহয় আমি চাই চাই গৈছো আৰু টান প্ৰথম দিনা গৈ পেলাই এঠাইত ৰৈছো গৰখীয়া থান বুলি এখন আ আছে পাঁচ চালাদ পাঁচ চালাদ তাত ৰৈছোঁ গৈ এৰাতি তাৰ পিছ পিছৰদিনা গৈ আকৌ এঠাইত এৰাতি আছোঁ এনেকৈ মানে পাঁচদিনমান তিন দুদিনত, তিনদিনত তাৰ পাইছ আও
ভালে কৰিছদে, এনেকে গলে প্ৰতিটো বস্তু চাই কৰি গলে, ভাল আৰু মানে একেবাৰতে, ৰাস্তাত পাই যায়। যেতিয়া অ, চাই যোৱাাতটো বহুত ভাল কথা। সময়তো আৰু পিছত দুবাৰ নোলাই যাব। অ
কোচবিহাৰ এখন আগতে নদী আছিলে, শংকৰদেৱে যত হেৰি নাওখন নি পেলাই ৰাখিছিলে। কোচবিহাৰত সেই ঘাটতটো আছে, আকৌ এখন সোণৰ হেৰি আছে, এয়া ৰস আছে।
অ, অ।
সেই ৰাস খন, তেওঁ মানে ভতিজাকক দি ছিলে বোলে, ভতিজাকজনী। বিয়া দিনতে, বিয়া দিন তে সেই, ৰসখন দিছিলে জোঁৱাইেকক। তাৰপিছত হে সেইখনো আছে ধুনীয়াকে বন থৈ দিছে, একেবাৰে হেৰি আইনা ঘৰ এতাত সমাত বোলে
অ, শংকৰদেৱে বিয়া পাতিছিলে মানে ন।
ভতিজা ঘত, ভতিজা ঘত।
অ, ভতিযা হয়। এনে বিয়া নাপাত
অ, বিয়া পাতিছিলে নেকি, নে নাই নপতা পাতিলে জানো, এক
অঁ, নাপাতিলে নেকি, অঁ হয় দে উম, সচাকে ভাল-ভাল মানুহ আমাৰ ইয়াতো বহুত আছে আছিলে দেই, শংকৰদেৱ মাধৱদেৱ বীৰ লাচিত আৰু এনেকে আছিলে, গোপীনাথ বৰদলৈ। ভাল মানুহ কেইজন মান মানে আছে, অসমৰ মানে বুৰঞ্জীত, অসমতে জন্ম হোৱা মানুহ। তাকে এতিয়া আগবঢ়াই নিয়া মানুহ নাই এতিয়া কোনো মানে এইবিলাক এনেকে নিব লাগে, অঁ নাইকিয়া হৈ গৈছে।
হ'ব দে ন।
হ'ব দে, হ'ব দে।
অঁ, হ'ব দে।